হেল্ল'। হেল্ল' অঁ', -কোৱা?
হেল্ল'।
হেল্ল'-হেল্ল'। হেল্ল'। হেল্ল'।
অঁ', -হেল্ল' কোৱা?
অঁ' কি কৰি আছা?
অঁ', মই এনেই ফুৰি
ভাত, অঁ', হেল্ল' ভাত খাইছা নে নাই?
খাইছো। তুমি?
অঁ', -মই খাইছো। আৰু কোৱা গৰম কেনেকা? গৰমটো ভালে।
কি দি খালা ভাত? ভাত ভাজি বনাইছিলে নৰ্মেল। তুমি? অঁহ', নাই নেকি? মোৰ নেট আছে মোৰ এপ মানে কিবা হৈ আছে।
ৰখি দিব অকণমান।
অঁহ', -অঁহ',।
হেল্ল'।
হেল্ল', অঁ', -হেল্ল' কোৱা? এতিয়া শুনিছা? অঁ' শুনিছো কোৱা?
অ' মানে নেটৱৰ্কতটো কিবা বেয়া থাকে।
আচ্ছা'-আচ্ছা' তোমাৰ নেট নাই ছাগে।
বেগটো
কিয় অ পিজ চ হ'ব নেকি?
নাই।
অঁ' অঁ' কি খালাা নো ৰাতিপুৱা ভাতৰ লগত‌? আৰু এতিয়া? আচ্ছা' শুকান মাছ খাই ভাল লাগে?
অহ' ভাল লাগে।
উম উম। ঘৰত চবে ভাত খালে? অঁ' অঁ'। শিক্ষাক লৈছিলা অ', অ'।
মোৰ টোপনিয়ে হোৱা নাই মই এইকেইদিন শুইয়ে আছো।
দুই দিন শুই এ আছোঁ, আচ্ছা'-আচ্ছা'। কি কৰি আছা তুম, মই এনেই আছোঁ।
খোৱাটো আৰু যিমান খালেও দেখোন খোৱাটো নহয়। অ', মই এ আজি দুপৰ এটাৰ পৰা পৰা চাৰিটাালকে শুনিছোঁ, অঁ'অঁ'।
উম।
অঁ' কি ভাজি বনাইছিলে আজি? আমাৰ নৰ্মেল কুন্দুলী বনাইছিলোঁ।
কি বনাইছিলা?
কুন্দুলী। ক, অ', কুন্দুলী আৰু একো বনোৱা নাই? আৰু দালি ভাত। অ', কোনে বনাইছিলে, মোৰ বায়ে। তুমি নবনোৱা নেকি, মই বনাও।
অ'।
অঁ' পাৰা, পাৰোঁ আৰু বনাবলৈ নৰ্মেলকে।
অ'।
ঘৰৰ খবৰ, ঘৰৰ মানু্হৰ খবৰ ভাল? অ', ভালেই।
উম।
তোমাৰ? অ', অ'। ঘৰ চৰকিয় অকণ ঝাৰু দিব লাগে সন্ধিয়া হৈ গৈছে ন।
উম।
ঝাৰু দিম আৰু।
মা ক'ত?
মা ওলাই গৈছে।
বায়ৰ লগত বাৰ লগত।
নহয় অকলে।
অঁ।
মা মাৰ ঘৰত গৈছিলে।
অঁ।
অঁ। এতিয়া আহিলে এতিয়া মায়ে মাৰ ঘৰৰ পৰা মাছ লৈ আহিছিলে। উমঁ' নিজে মানে মৰা যে ধৰা মাছ ঘৰৰ।
অহ'।
অঁ' সেইটো আৰু খাইছোঁ।
তোমালোকৰ
সেইটো মানে ৰাতিৰ কাৰণ হৈছে মই মানে- খাইছোঁ আৰু এক পিছ খাইছোঁ, মিঠা লাগে নাই মাছ।
হে মিঠা লাগে।
লৈ আহিছে মাছতটো বনোৱা নাই তাৰ পাৰা লৈ এতিয়া ফ্ৰাই কৰিছেহে।
ফ্ৰাই।
মিঠা মিঠা মানে হোৱাত লগাতো মই মিঠা বুলি কৈছোঁ।
এ বুজি পাইছো এইতিয়া ভাজি আছে মানে।
উমঁ' ফ্ৰাই কৰিছে পাপাই।
অঁ' মই ভাবিছোঁ তুমি কেঁচা খাই দিলা নেকি।
কেঁচা নাখাওঁ। মই বইল মাছেই ইমান ভাল নাপাওঁ কেঁচা মাছ মই কেনেকে খাওঁ।
বইল মাছ
বইল মাছ কোন খাই আকৌ। বইল মাছ খাই পোৱা নাই?
নাই।
বইল মাছ খাইটো বহুতে, বিলাহী দি আৰু বিলাহী দি খাই, গাজ টেঙা দি বইল খায়। কিছুমানে খাকে দি বইল খায়, চবেই খায়। মানুহ মানুহকেইটা ভাই থাকে। নেপালী বুলি নহয়, টাইবেল চাইবেল চবেই খায়। আমি নাখাওঁ। অসমীয়া মানুহতো খাই, হেৰি উম, উম। গাছ চেঙা দি খায় কইন মাছ। গাজ টেঙা মানে কি বস্তু,
হা?
হা, বেম্বু চুট।
বেম্বছুত মানে?
আৰু গছ খাই পোৱা নাই?
না।
না, এই গছৰ যে বাহঁ গছৰ যে এ আগটো যে ওলাই। অ', খোৱা নাই খোৱা নাই, সেইটো বহুত টেষ্টি লাগে।
খাইছাবা।
খাইছা তুমি, মাছ দি বনালে টেষ্টি লাগে, উম, খাইছোঁ।
মই খোৱা নাই।
খোৱা নাই এইটো অৰুণাচলত বহুত খায় গাষ্টেংগা মাছ আৰু এইটো দি।
অ', শুনিছোঁ।
আৰু কোৱা, পিছত তুমি কি এইবিলাক ট্ৰাইয়ে কৰা নাই নেকি।
হয়।
তুমি কি ঘৰত কি নবনোৱা একো। মই ভাত বনাওঁ, তে নাজানাই এই যে। ৰা। ভ ন একে বনাব। আচ্ছা আচ্ছা, তুমি ভেজিটেৰিয়ান নহয় নেকি। অ', অ'।
মাংসাহাৰী হয়, মই মাংসাহাৰী।
বেছি এইটো কৰা বেয়া বাৰু পাপ লাগে। এনে ক। মানে এতিয়া এৰিব কিয় নোৱাৰোঁ জানা ঘৰত যদি মইয়ে অকলে। খালোঁ হয় তেতিয়া পাৰিলোঁ হয় সকলোৱে মানে সকলোৱে খায় নানিলে মোৰ বুজিছা।
সেইটোৱেই সেইটোৱেই।
ঔটেংগা মানে বুজি পোৱা।
হা হা।
ঔটেঙা। মই ইমান অসমীয়া বস্তু নাজানো কিয় আগতে দেখোঁ। আগতে দেখোন অ, আ, ক, খ, ত আছিলেই দেখোন ঔটেঙা বস্তু। পাহৰি গলো মই। আচছা সেইটো অসমীয়া বোৰ কথা নহয় সেইটো আছিল চবতে। অ', ঔ দি ঔটিঙা বুলি। অ', পাইছোঁ মই এইটো পাহৰি গৈছোঁ কোনটো বস্তু। অ আচ্ছা আচ্ছা। আৰে, মনত আছে, ঔদি ঔটেঙাআছিলে। আহ আহ আহ আহ উম। হৰ হৰ হৰ হৰ হৰ হৰ হৰ। হৰ হৰ যা এ আমাৰ মানে দুটা মুৰ্গী পোৱালি আনিছে যে। বহুত উতপাত দৰ্জা খুলিলে পলাই যায়। খাই দিব দে কুকুৰে।
কেতিয়া আনিছে।
এয়া হ'ল দুদিনমান মই ঘৰত নাছিলোঁ। গম নাপালোঁ মানে এতিয়া গম পাইছোঁ।
আচ্ছা।
আচ্ছা। তোমাৰ ভাইটি ক'ত। এতিয়া ওলাই গৈছে এইমাত্ৰ তোমাৰ ঘৰত কোন কোন আছে। মোৰ ঘৰত খুৰা -খুৰি আছে। ভাই ক'ত তোমাৰ? ভাই কেইদিনমান আগতে টিউচন গৈছে। আচ্ছা মোৰ ভাইটিৰো টিউশন থাকে সাতটা পৰা থাকে ৰাতি শই মানে। অ' অ'। নহয় কিবা ফাফৰে খালে নেকি। ভাবিছোঁ আছাম পুলিচৰ দিম অক্টোবৰৰ দুই তাৰিখৰ পৰা আছে। দৌৰাই হোৱা নাই তুমি? প্ৰব্লেম আচ্ছা আচ্ছা। কি প্ৰব্লেম?
মোৰ আধাৰ কাৰ্ড আৰু তোমাৰ মানে চি ডেট অফ বাৰ্থ মেটচ নহয়।
অ', অ'।
পিছতো তোমাৰ একো চাকৰিটো দগুণ নহব।
ঠিক কৰিব লাগিব কিন্তু পোৱা নাই মানে প্ৰব্লেম হৈ আছে।
অ', আচ্ছা সেইটো বহুত বেয়া প্ৰব্লেম জানানে।
গম পাইছো।
আচ্ছা হ'ব দিয়া মই তোমাক পিছত ফোন কৰি আহিছো হ'ব?
কিবা কাম
কাম আছে, মই তোমাৰ ঘৰটোৰ জাবৰি চাবৰি পেলাই বাচন ধুই লম। অ', ঠিক আছে কৰি লোৱা দিয়া অ'।